হেল্ল', উম উম উম উম শুনিছোঁ শুনিছোঁ।
উম উ উ উ তাকে এইয়ে ৱাই-ফাইটোৱে তোমাৰ ফোন কৰিছিলে, ৱাই-ফাইটোৱে ফোন কৰিলে
কি ক'লা?
সি ডিটেইলছ বিলাক যোনবিলাক দিছিলোঁ।
উম উ উ
তাৰপিছত সি মানে হেৰি কৰিলে আৰু সুধিলে আৰু যে এইটো এইটো দিছিলা নে তাৰপিছত আক কৌ চৰদ নাথ কোন সুধিছে।
গম পাইছোঁ।
সি সি ফটো দাল দেখি যি হাঁহিচে বে।
ৰাহুল কিয়?
হাঁহিচে মানে মোক কৈছে তুমি তোমাৰ বেলেগ ফটো আছে নেকি আৰু কিবা। উহা মই অহঃ কৈছোঁ বোলো নাই। টিউ টিউ অ তোমালোকে যে হঁহোৱাই আছিলা।
না আহ বা ইস্
সি আহ সি কৈছে বেলেগ ফটো আছে নেকি? মই কৈছোঁ না আছে এইটো। বিহু ফটো এখন আছে কৈছে নালাগে নালাগে দিয়া এইখনে চলাই দিম দিয়া হ'ব ইস সি সি চাগে ভাবিছে আৰু বেয়া আহিব উস্ আ হা হা
সি এটাই ভাবিছে চাগে আৰু নোখোজো আৰু দেই এইখনেই দিছে যেন তেনে, এইখন দিয়ে চলাই নিম আৰু কামটো। এতিয়া কেতিয়া আহিম বুলি ক'লে সেইটো ক?
এ কেতিয়া আহিম বুলি ক'লে অতীত এ এ এ এ তোমাৰ পৰহি মানে আহিম বুলি কৈছে মানে সঠিক টাইমটো কোৱা নাই সিহঁতে
গম পাইছোঁ গম পাইছোঁ। মানে কালি আহিব নোৱাৰোঁ বুলিটো ডাইৰেক্টলি কৈছে ন।
অহ কালি, অহ, মানে সি কৈছে পঠিয়াই দিম মানুহ। টুং টাং টাং উম আ আ ই ই
মানে কি জান সি ডাইৰেক্ট নাহে। সি মানুহ পঠিয়াই দিয়ে। সি চিষ্টেমত তোৰ বস্তুবিলাক চব আপডেট কৰি পঠিয়াই দিব ছেটপ-বক্সটো সিহঁত তাই লৈ আহিব তাৰ পাছত তাৰ-চাৰ জয়েন কৰি পেলাই সিহঁতে খেলটোক লগাই থৈ গুচি যাব সেইটোৱে।
হ'ব, একো নাই।
একো নাই, এনেই তই মানুহটোক ফোনত পাই থাকিবি।
অঁ।
তই ধৰ কিবা এটা সুধিব লগা হ'লে বা এতিয়া আমাৰ কেতিয়াবা ৰেড লাইট জলে ৱাই-ফাইটো। ত ৰেড লাইট জলিলে আমি ধৰ ডাইৰেক্ট ফোন মাৰোঁ যে কুষ দা মইলাৰ পৰা ক'লোঁ।
চক চক উ আ উম।
হেৰি এই ৰেড লাইট জ্বলিছে তেতিয়া মানে গম পা অঁ ঠিক আছে মই চাবলৈ দি আছোঁ ৰখা ক'ত কি হৈছে? কেতিয়াবা ধৰ তোৰ ৰাতি ৰাতিপুৱা ক'লে ধৰ দুপৰীয়া বা আবেলি লৈ আহি যায়।
অ অ অ আকৌ সি হেৰি কৰিছে ধৰি ল এ মানে সি ই ই ই তোমাৰ এড্ৰেছটো লৈছে।
উম উ উ গম পাইছোঁ।
ক'ত ঘৰ? ক'ত, কি কথা? মই ক'লো আৰু মইলা গাঁওৰ কপিলৰ-কপিলৰ ঘৰৰ চাইদত।
উম উ উ। এই উম উম উম চিনি পাবই দেই এনেইও আহিলে ফোন মাৰিলে তো গম পাই যাব নহয়। ৰমেশৰ ঘৰৰ দেখিলেই গম পাব দেখোন ৰমেশৰ ঘৰৰ চাইডত বুলি।
সেইটোৱে মই কম বোলো ৰমেশৰ ঘৰৰ ওচৰলে আহক, মই
অ যে ৰমেশৰ ঘৰটো ওচৰলে আহক তেতিয়াই মোক দেখা পাব।
উম'
বাচ হৈ গ'ল, তে আমি আমি মানে কাইলৈৰ কাৰণে খালি অপেক্ষা কৰি থাকিব লাগে ন, কাইলৈ কি বা হয় আৰু নতুন আপডেটটো যদি আহে ভাল আৰু ন।
অ, ভাল, হ'লেতো ভাল আৰু।
তেতিয়াতো তই বাৰু, কাইলেও তই অলপমান আগবঢ়াব পাৰিবি আৰু, পৰহিলৈ পাতো আৰু কথ-
এই পৰ, পৰহি পৰাটো মোৰ নেটৱৰ্ক প্ৰব্লেম নাই আৰু বুলি ধৰিছো।
ইন্টাৰনেটৰ প্ৰব্লেমেই নাই আৰু তোৰ।
নাই।
আৰু যিহেতুকে, তই এনেও এটা ভালেই লগাবি তো।
অ, তোমালোকৰ নিচিনাই লগাম। অ, আকৌ- আকৌ তোমাৰ পেমেণ্টতো সুধিছিলোঁ হা তাক।
উম', কি ক'লে?
সি-সি কৈছে তিনি, মই কৈছো, তিনি হেজাৰ টকাত কথাটো হেৰি হৈছে, অ কৈছে ঠিক আছে, তিনি হাজাৰ, তিনি হাজাৰতে হ'ব বুলি।
গম পাইছো। আৰু কিবা সুধিলে নাই এই যে এক্সট্ৰা কিবা দিব লাগিব? নে এইটোতে শুই যাব চব। চব লগাবলৈ যায়, এইবোৰ সুধিলি নে নাই?
নাই শুধা। সি হ'ব বুলি ক'লে যে মইছো হ'ব আৰু, এক্সট্ৰা কিবা এটা দিলেও, একো গাত নালাগে। মইতো-
নহয় মানে, কোন আহিলে? যেতিয়া মানুহখিনি আহিব, তেতিয়া তোকটো লগাই থৈ গুচি যাব। আ, ম'ষ্ট প্ৰয়ৰ বুলি তোক, সুধিব নালাগে দেই পইচাৰ কথা। যে মোক কৈছিলে, তিনি হাজাৰৰ কথা, মইতো তিনি হাজাৰ হে আৰু। দিছো। তাৰ পিছত যদি সিহঁতে যদি কয়, এই কিবা এটা আমাক ভাইটিক, খুৱাই কৰি দিবা আৰু, দি দিবি টকা দুশ মান এটা। তোৰফালৰ পৰা।
অঁ
এশ, দুশ তোৰ ফালৰ পৰা যি দিয় আৰু মানে।
এই দি দিম, দি দিম একো কথা নাই, তেনেকুৱাত।
সিহঁতে কিবা এনেকুৱা, গুটকা-চুটকা খাবৰ কাৰণে যদি বিচ- বিচাৰে আৰু, অ, কিবা এটা দি দিবি।
উম'
এনে মোৰ মতে, সেইটো খুজিব নালাগে।
উম'
উম' মেইন কথাটো মানে তোৰ, কুশ দাৰ লগতহে আৰু।
অঁ-অঁ
ইহঁতেতো হেৰি পায়েই- দৰমহা পায়েই, কাৰণ কুশদাই দৰমহা দি ৰাখিছে না গোটেই কেইটাকে।
সেইটোৱে সেইটোৱে
তো এক্সট্ৰাকে খুজিব নালাগে, কিন্তু সেই কেতিয়াবা মানে ধৰ তোৰ হেৰিৰ কথাটো সোধে আৰু গুটকা-চুটকা কথা এনেই।
উম, এ আনি, দৰকাৰ হ'লে আনি দিম।
অ' বাকী মানে তোৰ কি হয়। অ' ঘৰলৈ আহিলেতো এতিয়া ধৰ আমাৰ। কি মানুহ বিলাক তু চাহ তাহটো দিয়া হয়য়ে আৰু।
এই সেইডাল আৰু এতিয়া ক'বলগীয়া ক'বলগীয়া কথা।
সেইটোতো ধৰ আমাৰ থাকেই।
থাকে।
ত' সেই ফালৰ পৰা মানে, সিহঁতে নোসোধে যে কেচটো গম পালি, এতিয়া কিন্তু-কিন্তু এটা কথা কি জান, চব মানুহ আকৌ একে নহয় জান? তহ যে ভাবিছ, যে আমাৰ নিচিনাই চব মানুহ নহয়?
সঁচা কথা কৈছা, কিছুমানে নিদিয়ে বুজিছা।
নিদিয়ে মানে মই বহুত মানুহ দেখিছো, একচুৱেলি টকা থকা নথকাৰ লগত কথা নাই, কিছুমান বহুত টকা থকা মানুহও মই দেখিছো। তোৰ মানে তই ঘৰত কাম কৰিবলৈ গ'লে তোৰ পানী এগিলাচ দি নাপায়। মানে সুধিও নাপায় যে পানী এগিলাছ খাব নেকি?
এ একদম সঁচা কথা কৈছা।
তেনেকুৱা মানে? উম বহুত মানুহ আছে, মানে নাই বুলিতো কব নোৱাৰো এইটো কথা। চব ধৰা আমাৰ নিচিনা নহয়। মানে নিজৰে বেয়া লাগে দিয়াচোন ন কেনেকনো নুসোধাকে থাকিব পাৰে।
এই সঁচা দেই, কিছুমানে মানে কাম কৰিবহে কাম কৰিবলৈ কামেই কৰিব দিয়ে আৰু।
মানে এনেকুৱা সিধৰ কাম কৰিবলৈছে দৰমহাটো পাই আছে তাকনো মনো পানী অকন বাছ চাহকণনৰ কাৰণে কিয় সুধিম, কেছটো গম পাইনে, এই একচুৱেলি সেইটোত মানে কি হয় জানা, মানুহৰ মেণ্টেলিটিটো গম পাই যায়, কথাটো সেইটো হয়। এতিয়া তই বা মই যদি মানুহে ঘৰলৈ যাওঁ অলপ টাইম যদি বহোঁ, কথাটো কৈছোঁ তোক বাৰু চাহ অকণ দিলেতো নাখাওঁ বুলিয়েই কবি, তোৰ ধৰক খাবলৈও মনেই নাই কিন্তু কমচে কম জাচিলেতো। মানে-মানে কিবা এটা ভাল লাগিব যে হওক দে কমচে কম সুধিছ যে বা পানী খাবা নেকি?
উম।
কিন্তু তই বোলে বহি আছ মানুহে ঘৰত, এক- দুই ঘণ্টা ধৰি তোক বোলে একোৱেই নাই। কথাও বলে ভালকৈ নাপাতে আৰু হে বা যিটো কথাৰ কাৰণে গৈছো সেই কথাটো পাতিছে আৰু তই গুচি আহিলি।
সেইটোৱেই।
অ মানে সেই চেলফিচ টাইপ আৰু গম পালি?
গম পাইছো।
দে ঠিকেই আছে হে।
এই এই এই যে তোমাৰ এই হোৱাটছআপত যে ধৰি লও এ ডিপি যে লগালে যে
উম গম পাইছো।
এ অ অনলী কণ্টেন্ত কণ্টেন্তটো কেনেকে কৰে। কনটেক্ট হ'ব।
তই অকল তোৰ কণ্টেকতহে দেখাব পাৰ নে কি মানে সেইটো?
অহ অ অ, কেনেকে হ'ব এইটো?
উম, তোক মই কৈ দিব পাৰিম বাৰু এতিয়া নোৱাৰিম মানে এতিয়া মানে মই মোবাইলটো হেৰি কৰি থোৱা নাই যে? তোক হোৱাটছএপত কল কৰিলে মই কৈ দিব পাৰিম।
উম, মানে এনে ওপৰৰ পৰাই ক'ব পাৰিবানে এনে ইয়াত তে ক'ব পাৰিবা নে? একটো নহয় কলেতো।
ছেটিংছলৈ গৈ পেলাই তই, প্ৰাইভেচি বুলি আছে ব'লা নেকি?
এক ছেকেণ্ড ৰবা! চেটিংছত যাম তাৰপাছত আমি
গৈ প্ৰাইভেচি বুলি আছে হবলা চা?
ৰখা হে মই তোমাক কৈ যাম কি কি আছে এফালৰ পৰা? না প্ৰাইভেচি বুলি আছে। প্ৰাইভেচি আছে অঁ।
আছে ন?
উম, প্ৰফাইল পিকচাৰটো নহয় জানো সেইটো?
হেল্ল'!
প্ৰফাইল পিকচাৰটো নহয় জানো এইটো?
অ', মই কৈ গৈ আছোঁ ৰ তাৰপিছত তোৰ হেৰিত যা তই প্ৰাইভেচিট যা প্ৰাইভেচিট। প্ৰফাইল পিকচাৰ গলি? অ', তাতে তোৰ এভৰি ওৱান হেৰি বুলি আছে চাই ল।
অ', অকল মাই কণ্টেক্ট কৰি ঠয়ছো।
গম পালি তই তেতিয়া মাই কণ্টেক্টত লৈ যা।
লৈ গ'লো লৈ গ'লো হৈ গ'ল।
এতিয়া অকল তই যি নাম্বাৰ ছেভ কৰিবি সেই নাম্বাৰহে মানে তোৰ ডিপিকখন দেখা পাব চবেই দেখা পাব নোৱাৰে আৰু।
গম পালো।
কিয় তই আকৌ হেৰি কৰ যে মাই কণ্টেক্ট কৰ যে এভৰিৱানৰ পৰা।
কথা আছে।
হা এতিয়া চাগে তই চাগে হেৰি চেৰি দিবি ষ্টেটাছ ফালিবি সংসাৰ
নাই-নাই এই চোৱা দিপিখন চোৱা।
হয় নেকি বা নতুন ডিপি তই লগতে চেঞ্জ কৰিয়েই দিলি নেকি?
কৰি দিলো।
তই দিব লাগিছিলে হেৰিতহে এই ল'ৰা গুলি দেখোন ও।
এই
হাঁ জুই।
জুই-জুই।
তই এইটো এভৰিৱানত হে দিব লাগিছিলে তই ভুল কৰিছ আক বস্তুতটো।
নাই নাই চবক কিয় দেখাম যোন চেভ হ'ব সি চাব।
তাকে তাকে গম পাইছো। লৰাৰো কিছু কথা আছে আকৌ ন।
এনেই ভিউটো কেনেকা পালা, ভিউটো কেনেকা পাইছা?
মই ক'লো নহয় গুলি আৰু জুই দুটাই শব্দ।
মানুহতটো বাদ দিয়া ভিউটো চোৱা।
নহ নহয় গুলি আৰু জুই মানুহে চানুহে মই তোক কলো। হা, এয়া মনে মনে নামেৰি গৈ ফটো উঠাই আৰু ডিপিখন দিবও নোৱাৰি ঘৰৰ মানুহে দেখিলে কুবাব এ।
উম
কি কবি তহঁতে বোলে বহুত দিনৰ পৰা বোলে প্লেনিং এটা বনাই আছ ক'বালই বোলে ঘুৰিবলে যাওঁ।
অ', অ' এইটো মানে তোমাৰ
তই, সৰু, বাবু, ইন্দে, ৰন, এনেকে বোলে গোটেই কেইটা হয়নে?
য়েছ-য়েছ সেইটো
ইন ইণ্ডিয়াই বোলে কৈ আছে ক'ৰবাত বোলে ঘূৰিব যাব ওলাইছিল বহুত দিন যোৱা নাই।
এ, সেইডালৰ কথা বাদ দিয়া সি বৰ হেৰি কৰি থাকে।
সি মানুহটো নেদেখাই হল বা। মানে একেবাৰে নোহোৱা নিচিনাই হৈ গ'ল ন সি। সন্ধিয়াও নেদেখা হলো।
একেবাৰে এনেকা কৰিছে যেন সি একেবাৰে কবাৰ এই নেভি চেভিত সোমাই গ'ল। কিবা
হেৰি এ যেন নে চিক্ৰেট এজেণ্ট নে।
চিক্ৰেট এজেণ্টত সোমাই গল নোলাই একে ঘৰৰ পা। উম ।
কি কবি, তাক মই য়ে বহুত দিন দেখা নাই, তহঁতেতো দেখিছয়ে চাগে দুই এদিন। উম', মানে আজি একমাহমান হৈ গ'ল গম পাইছোঁ একে কম হ'লেও',
ভলীবল খেলোঁতে চাবলৈ গৈছিলোঁ কিন্তু এই অহ', দেখিছিলোঁ তাৰপিছত নাই আৰু',
গম পাইছোঁ বাৰু বতৰটো ভাল কৰিলে যাব পাৰি',
পাৰি, নহ'লে বেয়া ওই বৰ বোকা হয়',
উম', সেইটো হয়', ওই তহঁতৰ ঘৰত যোনদিনাখন ৱাইফাইতো লগাই, মোক এবাৰ এনেই কৈ চাবিচোন', যদি বাৰু মই ফ্ৰী থাকো, মই এপাক যাম। উম', যদি তই বাৰু ঘৰত নাথাকোঁ তেতিয়া বেলেগ কথা।
নাই ঘৰতে থাকিম',
উম', -উম', নহয়- নহয়, মই যদি নাথাকোঁ সেইটো বেলেগ কথা, কিন্তু যদি থাকে এপাক এনে যাম',
অহ', থাকিলে আহিবাচোন চাই দিবাহি',
উম', - উম', কেতিয়াবা আহে আকৌ এইকেটা দিনত', ৰাতি আহে নে আবেলিয়ে আহে একো ধৰিব নোৱাৰি, কেতিয়াবা আকৌ সন্ধিয়া আহিব ধৰ লগাবলৈ, কাম চাম কৰি মেলি', সিহঁতৰ বহুত কাম চাম থাকে যে, আকৌ বোলে কেতিয়াবা মন গ'ল তোৰ ৰাতিপুৱা ভাগত', আহি গ'ল সেই দটা এঘাৰটা, ইহঁতৰ ঘৰত কিমান', কিমান টাইমত দেখিছিলি এই তিলক খুৰাহঁতৰ ঘৰত?
তোমাৰ, আমি আবেলি এই মাংস যে আনিব গৈছোঁ সেইটো', সেইটো সময়ত দেখিছোঁ, আবেলি চা, চাৰে চাৰিটামান দেখিছোঁ আৰু',
অ', সেই আবেলি টাইমত আহে, সেইটো টাইম সিহঁতৰ মানে আহে আৰু মেইনলি সেইটো টাইমতে আহে',
উম',
কেতিয়াবা খালি ক'ৰবাত বেছি কাম থাকিলে মানে সন্ধিয়া হৈ যায়গৈ', সিহঁত ঘূৰিয়ে থাকে জাননে এইফালে',
য'ত ত'ত লগাই থাকে ন?
সিহঁতে এইফালেই মেইন কাম হ'বলা, এই টিমটোৰ মানে', কাম বিলাক এইফালে চব', তই- তই মানে সিহঁতক দেখি থাকিবি য'ত ত'ত', আজি ক'ৰবাত মানুহৰ ঘৰত দেখিবি, কাইলৈ দেখিবি ক'ৰবাত, ধৰ তাৰৰ খূটা ওচৰত বোলে হেৰি কানেকশন কৰি আছে কিবা কৰি আছে',
উম',
তেনেকুৱা আৰু', এ, তহঁতৰ ভাত হওঁতে আজি দেৰি হ'ব ন?
দেৰি হ'ব, দেৰি হ'ব',
মোৰ আকৌ ভাত আকৌ মুখৰ আগত থৈ দিছোঁ বুইছ নাই, এই খামহে আৰু',
উম', খোৱা আৰামত ধুনীয়াকৈ খাই বৈ', কি কৰিবা?
আকৌ যদি হয় আৰু তোমাৰ লগত মই বাৰ্তালাপ কৰিম কিন্তু',
কৰিম- কৰিম আমি কৰিব লাগিব',
তুমি থাকা নে নাথাকা আকৌ বাৰ্তালাপ কৰিবলৈ একো ধৰিব পৰা নাই আজি, মানে তোমাৰ ৰং ৰূপ বিলাক', সলনি হৈ গৈছেতো, এতিয়া ডিপি-চিপি লগাই পেলাই হে', কি হ'ব ঠিক নাই আৰু আজি?
নাই -নাই -নাই', নাই, এই মানে কৈছিলে মানে ডিপিতো চেঞ্জ কৰি দিয়া বুলি সেইকাৰণে চেঞ্জ',
গম পাইছোঁ, গম পাইছোঁ, ওপৰৰ পৰা মানে', হেৰি কৰিছা আৰু যে ডি পি চেঞ্জ কৰি দিয়া হৈ গ'ল',
ইয়েছ',